হেল্ল'? হেল্ল'?
হেল্ল'?
হেল্ল'?
হয়, শুনি পাইছা?
অ', অ', শুনি আছো আহ, এতিয়া শু কি কৰি আছা?
বহি আছো, তুমি কি কৰি আছা?
মইও ঘৰতে, ৰাস্তাৰ ফালে গৈছিলো এতিয়া অলপ টাইম হ'ল ঘৰত আহিছো।
কেতিয়া গৈছিলা?
গৈছিলো সাতটা মানত গৈছিলো সাতটা আঠটা মানত এতিয়া অলপ টাইম হ'ল। ঘৰ আহিছোঁ। ঘৰতে আছা ন' ভাত ভাত খাম এতিয়া অলপ টাইম দহ মিনিট মান পিছত দহ পোন্ধৰ মিনিট মান পিছত, তেতিয়া খাম। তোমাৰ হৈ গ'ল খোৱা?
হোৱা নাই ময়ো খাম, উম, দছটা মানত খাম।
উম, তোমালোকৰ ফালে খেতি-চেতি হৈ আছে নেকি?
হয়, খেতি হৈ আছে।
উম, কি খেতি কৰি আছে? আ?
তোমালোকৰ ফালে খেতি আছে?
অ' এই ফালে ধান খেতি কৰিছে এতিয়া। এতিয়া বেছি খেতি নাই, ধান খেতি অকল আছে, তোমালোকৰ ফালে?
আমাৰ ফালে আছে, ধান খেতি আছে। আৰু ধৰা চবজি টবজি এইবোৰ কৰে মানুহে।
পুখুৰী টুকুৰী আছে নেকি তোমাৰ?
কি?
পুখুৰী টুখুৰী আছে আছে নেকি তোমাৰ?
অ' হয়, আমাৰ এটা পুখুৰী আছে। উম, পুখুৰী এটা আছে মাছ
উম।
মাছ, মাছ আছে মাছ, মাছ আছে উম, কিন্তু বেছি ধৰা নিজৰ গৰৰ কাৰণেই খুৱাম। খোৱা বোৱাত লাগি যায়। মানে মাছ কিনা মাষ্টৰ কে মানে বুকে অ' লোকেল মাছটো খালে বেছি ভাল লাগে।
হয়, নিজৰ ঘৰে গৰৰটো খোৱাই বেলেগ।
হয়।
বাকী গছ গছনি কেনেকুৱা তোমালোকৰ ঘৰত আছে, বেছি নে কম?
গছ গছনি গছ গছনি আছে, যথেষ্ট পৰিমানৰ গছ গছনি আছে।
কি কি গছ আছে?
আমাৰ ঘৰত লিচু গছ আছে, আম গছ আছে।
অ', ঠিকেই আছে।
তোলোকৰ ঘৰত গছ আছে?
অ' আছে, বহুত গছ আছে।
অ'। কলগছ আছে?
কল আছে, তোমাৰ কঁঠাল গছ, আম গছ, কলগছ আছে, ইফালে আ তোমাৰ লিচু গছো ‍আছে, আছে আৰু বহুত আৰু বেলেগ গছো আছে। বেলেগ এইবিলাক কাঠ কাঠ চাট, এইবোৰ আছে।
গছ গছনিৰ ফলস্বৰূপ কি নিজে খোৱা না বিক্ৰীও কৰা?
নিজেও খাওঁ বিক্ৰীও কৰোঁ, মানে বেছি আছে যে।
মানে চলি যায় আৰু।
অ' চলে আৰু।
নিজৰ যে গছ টচ আছে, খেতি বাতি আছে, এইবোৰত তুমি খাৰ দিয়ানে এনেই লোকেল এনে নৰ্মেল।
নাই মানে ধান খেতিটোত অলপ দিয়ে সাৰ কিন্তু এইবিলাকত চবজি তবজি এইবিলাক ফল চল এইবিলাকত দিয়া নহয়, এইবিলাকত খালী অকল পানী দুই টাইম পানী দিয়ে
মানে এইটো পুৰা পিয়ৰ হয়।
অ', পুৰা পিয়ৰ হয়, অ', এইটো পুৰা পিয়ৰ ফ্ৰেচ এইটোতো একো প্ৰব্লেম নাই।
ঠিকে আছে নিজৰ ঘৰৰ খাদ্যটো খালে চবজি তবজি নিজৰ ঘৰত খালে এইটো পুষ্টিকৰ হয়, নিজৰ সুষম খাদ্য হয়, শৰীৰৰ কাৰণে ভাল আজিকালি বজাৰত যিহে দাম, দামটো আছে আৰু ইমান ভাল খাই ভাল নালাগে এই
অ', একেবাৰে ভাল নালাগে আৰু আজি আনিলে পিছদিনাখনেই পচি যায় মানে বেছি সাৰ দিয়ে সাৰ দিয়ে যে সেইকাৰণে।
হয়, আৰু ফ্ৰিজত থৈ খালে ভাল নালাগে টেষ্টটো গুচি যায়।
অ', টেষ্টটো অ', টেষ্টটো ইমান নালাগে। অলপ বেলেগ ধৰণৰ টেষ্টটো লাগে বাকী ফুৰিবলৈ যোৱানে? অ', লাগে।
হয়, মই ফুৰিব যাওঁ।
উম, ক'ত ক'ত যোৱা? যাওঁ মাজে মাজে।
মই যে, মানে তেনেকুৱা নিৰ্দিষ্ট জাগা নাই যে, অমুকত গৈছোঁ তমুকত তেনেকা নহয়। কিন্তু এনে ফুৰি ভাল লাগে ফুৰিব যাওঁ জৰা পাপু আবেলি টাইমত ৰাস্তাৰ ফালেও যাওঁ আৰু উম, কেতিয়াবা নদীৰ কাষত যাওঁ। দূৰ দূৰণিত গ'লে পাহাৰীয়া জাগাতো যাওঁ। তেনেকৈ আৰু। তুমি যোৱানে?
কাম চাম নকৰিবা
আৰু ভাল লাগে বজাৰ তজাৰ কৰিব গ'লে টাউনত ভাল লাগে বা কিবা। ফাংচন টাংচন কিবা হ'লে ভাল লাগে।
নত মান অলপ গৰমটো বেছি যায় সেইকাৰণে অলপ অসুবিধা হৈ যায়।
আজিৰ দিনটো গৰম দিছে বহুত গৰম দিছে ন?
অ', টাউনৰ ফালে টাউনৰ ফালেতো আৰু বেছি গৰম আমাৰ গাঁৱতো অলপ গছ গছনি বেছি থাকে যে, মানুহ কম থাকে যে, সেইকাৰণে গৰমটো কম টাউনত মানে
উম, টাউন এৰিয়াবোৰত বেছিয়ে গৰম। গাঁৱত ভাল চব বস্তুৰে সুবিধা আছে জাগাও বেছি। টাউন এৰিয়াবোৰত জাগা কম থাকে।
হয়, গাওঁত অলপ ঠাণ্ডা ঠাণ্ডা থাকে গৰমটো কম থাকে গছ গছনি ন চাৰিওফালে আৱৰা থাকে সেইকাৰণে ভাল লাগে বাকী খেল চেল চোৱা নেকি
খেল মই সিমান এটা নাচাওঁ নিজৰ
হৈছে
কি আই পি এল
অ আই পি এলও চাওঁ বেলেগ খেলো চাওঁ
অ আই পি এল
আই পি এল চাওঁ বেলেক খেলো চাওঁ অ খেলো গধূলি টাইমত খেলো আৰু অ খেলো
বল খেলোঁ আৰু বেছি বলেই খেলোঁ বেছিভাগ
উম খেলিব লাগে খেলিলে শৰীৰৰ কাৰণে ভাল স্বাস্থ্যটো ঠিক থাকে ন
আৰু তোমালোকৰ ঘৰত ফুল ফুলৰ গছ চছ আছে নেকি ফুল গছ
ফুল গছ আছে বেছি নাই কিন্তু আছে কেইটামান গছ আছে
ফুল অ ফুল গছ ত মানে দেখাত ভাল লাগে ধুনীয়া লাগে বিভিন্ন ৰঙৰ ফুল চুল থাকিলে অ বিভিন্ন ৰঙৰ ফুল চুল থাকিলে দেখাত মানে ধুনীয়া লাগে বেলেগ গছ থাকিব লাগে কিন্তু ফুল চুল থাকিলে মানে অলপ চকুত লাগি যায় ফুল বিলাক
হয়
সেইকাৰণে ফুল গছটো লগাব লাগে
ফুল গছ চালেও ভাল লাগে মন টো শান্তি হৈ যায় ন
অ তোমালোকৰ ঘৰত ৰন্ধা বঢ়া কোনে কৰে
ৰন্ধা বঢ়া মোৰ ভাবি আছে ভাবিও কৰে কেতিয়াবা আম্মাও কৰে
উম ঠিকেই আছে
এতিয়া কি কৰিবা ঘৰতে
এতিয়া অলপ পিছত খাম খাই কিনে অলপ ৰেষ্ট লৈ কিনে তাৰপিছত শুই যাম শুই কিনে অলপ খেলখন চলি আছে আৰু অলপ চাম খেলখন খেল খন আধা ঘণ্টা এক ঘণ্টা চাই কেনে শুই যাম
চিনেমা চোৱা মবাইলত
চিনেমা চাওঁ মাজে মাজে সময় পালে চাওঁ কেতিয়াবা কেতিয়াবা ভাল চিনেমা থাকিলে তুমি মবাইলত কি চোৱা
মই চিৰিয়েল চাওঁ চিৰিয়েল চাওঁ তাৰপিছত কেতিয়াবা অলপ চলপ ফেচবুক ইনষ্টাত ৰিল চিল
অ চিৰিয়েল চোৱা ন চিৰিয়েল চাই ভাল লাগে
হয় চিৰিয়েল চাই ভাল লাগে।
উম বেছিভাগ ছোৱালীয়ে ছিৰিয়েলে চায়।
উম হয়।
বাকী বেলেগ কিবা গেম চেম খেলা নেকি মোবাইলত?
মোবাইলত তেনেকে ইমান এটা গেম নেখেলো, মাজে মাজে লুডু খেলো। মই মোবাইলত গেমটো ইমান নেখেলো, তুমি খেলা?
মইও নেখেলো মোবাইলটো মোবাইল মানে কি মোবাইলটো অলপ কমকে চোৱাই ভাল।
অঁ হয় এইটোতো আছে মোবাইলটো যিমান কম পাৰা ইউজ কৰিলে নিজৰ কাৰণে ভাল। মুঠতে কম ইউজ কৰিব লাগে।
কিছুমান কাৰণ আছে ধৰম সেইটো কাৰণত মোবাইলটো ইউজ কৰিব লাগে, কেতিয়াবা দৰকাৰ পৰে।
আৰু সদাই এইবোৰতোত সদাই মোবাইলত লাগি থকাটোতো বেয়া।
অ এইটোৱে হয় দৰকাৰ প্ৰয়োজনত কিনিহে চলাব লাগে নহলে এনেই চাইকেনে‌ বহুত ক্ষতি হয়তো এতিয়া ক্ষতি নহ'লেও পিছত লাস্তত গৈ কিনে চকুৰ প্ৰব্লেম আৰু বিভিন্ন মগজুত বিভিন্ন বেমাৰ এইবিলাকৰ প্ৰব্লেম হ'ব পাৰে।
অঁ হয় বহু ধৰণৰ বেমাৰে দেখা দিয়ে।
অঁ সেইকাৰে মোবাইল ফোনটো অলপ, ভাল মানে ফোন চোনৰ কাৰণে ব্যৱহাৰ কৰিব লাগে
বোৰৰ কাৰণে অলপ ঠিক আছে হব পিছত কথা পাতিম।
অ হয় ঠিক আছে, ময়ো ভাত খাম এতিয়া।
কি আহছে ৰচি। আশি পাই আছো।